অ কি কৰি আছ
অঁ আছোঁ এনেই কোৱাচোন খাদ্য পৰত
দে বহি আছিলো ভাবিলো আহাৰৰ প্ৰয়োজনীয়তাৰ ওপৰত অলপ কথা পাতো নেকি
আহ কওকচোন আহাৰৰ ওপৰত কি কি আপুনি আহাৰ গ্ৰহণ কৰে বনাই আজি কি কি কৰিলে আহাৰ খাদ্য খালে?
এনেতো জীয়াই থাকিবৰ কাৰণে আমাৰ আহাৰ প্ৰয়োজনে নহলেতো আমি জীয়াই থাকিব নোৱাৰিম। শৰীৰৰ ক ধন বৃদ্ধিৰ কাৰণে আহাৰৰ প্ৰয়োজন।
হয়।
আপুনি জানেনে আহাৰৰ উপাদান বিলাক কি কি?
উৎপাদনবিলাক কি কি হয় জানো। আশাৰ আমাক জীয়াই থাকিবৰ কাৰণে
যেনে শৰ্কৰা প্ৰটিন। ভিটামিন খনিজ লগন। আৰু চবতকৈ প্ৰয়োজনীয় হল পানী।
হয়
পানীতো মানুহে খাবয়ই লাগে।
হয় পানী আমাক লাগিবই খাবৰ কাৰণে।
দিনতে তিনি লিটাৰ মানটো খাবয়ে লাগে।
হয় তিন লিটাৰ খাব লাগে তথাপিও তিনি লিটাৰ খোৱা নাযায় তথাপিও মানে খাব লাগে হিচাপত চেষ্টা কৰিব লাগে। দেলি অ
আমাৰ শৰীৰতো সত্তৰ শতাংশ
সত্তৰ শতাংশ পানী আছিলে ন।
সত্তৰ শতাংশ পানী আছিল আৰু
তাৰপিছত
আমাৰ হেল্ল
হেল্ল' হেল্ল'
হয় শুনি আছো ক কোৱাচোন।
প্ৰটিন জাতীয় পদাৰ্থ কি কি আহাৰত আছে আপুনি কব পাৰিব নেকি কেইটামান নাম?
মনত নাই তথাপিও অলপ অলপ আছে। প্ৰটিন হেৰি আ গাজৰ আৰু শাক পাচলি সেউ সেউজীয়া শাক পাচলি। এইবিলাকত হয়। মাছ মাংসত থাকে হয়।
দাইল মটৰ মাকৈ এইবিলাকতো বহুত মানে সিহতে আৰু নন ভেজ মানে খাই নাখায় নন ভেজ টো নাখাই অ
হ
সেই সেইসকল মানুহৰ মানুহৰ কাৰণে। দাইল মটৰ চয়াবিন এইবিলাক। ভাল আপুনি কি অ আপুনি কি ভেজিটেৰিয়ান নেকি?
হয় মই দেটাই মানে খাওঁ ত তাই চলে মোৰ সময় সাপেক্ষে আৰু
মোৰো দুটাই চলে দুটাই খাই থাকে আৰু চৰ্কটোৰাতো আমাৰ দেইলি প্ৰতিদিন ল'বই লাগে অলপ হলেও চৰকাৰে জাতীয় বস্তু মানে আহাৰ আমি গ্ৰহণ কৰিবই লাগে যেনে ভাত ৰপ
হয় কাৰ্বহাইড্ৰে
অ লবই লাগে নহলে বৃদ্ধি নহব শৰীৰৰ
হয় হয় হয় আৰু আমি জুচ জাতীয় বস্তুও খাব লাগে বিশেষ কৰি ফল মূল আৰু চৰ্বত আদি কৰি ফল মূল
ফল মূল এইবিলাকো খাব লাগে এইটো ভিটামিন আৰু ঘনিষ্ট বওঁ
কেঁচা বস্তু পাৰিলে এ খাব লাগে
অ
আমি আৰু হয় প্ৰতিটো সাজত চালাড থাকিবই লাগে
নিয়মিত আহাৰত এই প্ৰতেক এটা বস্তু কৰা প্ৰটিন চৰ্বি চালাড এইটো পৰিমাণ একদম মানে অনুপাতটো একদম ভালকে মিহলাই মিলাই কেনে খালে মানুহৰ আজাৰ নহ'ব কেতিয়াও
হয়
আপুনি আপুনি খায় নেকি এইকেইটাই নিয়মিত নিয়মিত খায় নেকি আপুনি
হয় হয় খোৱা হয় খোৱা হয় অ হয় ডেইলি আমাৰ খোৱা হয় ডেইলি আমাৰ সেইটো মানে লাগিবই সেইটো থাকেই তিনি টাইম আমাৰ লাগে সেটোহে আৰু আজি কালি বিভিন্ন ধৰণৰ ৰাসায়নিক ব্যৱহাৰ কৰা ভয় লাগে দিয়াচোন কিছু ক্ষেত্ৰ খাব পাৰিলে অলপ নিজে খেতি কৰি কিনে তেনেকে অলপ খোৱা যায়
দাজিকালী এ
এনেকোৱা আৰু
ইমান ব্যস্ত আমাৰ জীৱনটো হৈ গৈছে মানুহে সময় ওলাব নোৱাৰে। উম বাহিৰৰ পৰা জি টি বস্তু খাই দিয়ে। আৰু শৰীৰৰ একদম অৱস্থা বেয়া।
বেয়া হৈ যায়, সেইটো কাৰণে আমি স্বাস্থ্য হেৰি কৰিব লাগে। খোৱা লোৱাতো লাগে লগতে আমি ব্যায়াম, জক আদি কৰিব লাগে।
অ অ ব্যায়ামটো সদায় কৰিব লাগে অলপ হলেও কৰিব লাগে। ৰাতিপুৱা ৰাতিপুৱা অলপ খোজ কাঢ়িব লাগে।
খোৱা খাদ্য লাগে। এইখিনি আৰু আমি মিঠাও খাব লাগে। তিতা খাব লাগে সময়ত
আহ ঠিকেই কৈছে।
আৰু কি আছিলে খাৰ সেইটো, আপুনি লোক খাৰ খায় নে নাখায়?
অ অ খা সেইটো যে কি বুলি কয় কলৰ বাকলি দিনা
কলৰ বাকলিৰ সেইটো
কলটো কেনেকে বনাব, পুৰি কেনে তাৰপিছত পানীত তিয়াই ৰাখে না।
হয় তেনেকে পানী পুৰে পুৰি কিনে পানী ৰ'দত শুকাব দিয়ে। তেনেকে চেকি তেনেকে বনাই পানী দি কিনে।
উম।
হ এ দালিৰে এই চেকা খাৰ যিটো কয় তাৰে আঞ্জাটো খাই বিৰাটেই ভাল লাগে।
আচ্ছা, সেইটোতো স্বাস্থ্যৰ কাৰণে বহুত ভাল।
স্বাস্থ্যৰ কাৰণে ভাল এইটো। আৰু আজিকালি
দোকান বিলাকতো পোৱা যায়। এইটো বস্তু থাকেই হয় খাৰ। থাকেই আৰু অসমত থাকেই বুলি ক'ব পাৰি এইটো।
অ অ অ ঠিকেই কৈছে।
হয় আৰু ভিটামিন ডি আ ডিৰ অভাৱত মানুহৰ বহুত বেমাৰ হয়, সেই মুক্তি পা পা কাৰণে আমি কনিছ আদি লাই, পালেং শাক খাব লাগে।
ঠিকেই কৈছে, বহুত ভিটামিন ভিটামিন এৰ অভাৱত চকুৰ বেমাৰ হৈ থাকে, কুকুৰী কণা ৰোগ হৈ থাকে।
হৈ থাকিম আমি এইবিলাক মানে স্কুলত পঢ়িবলৈ পাইছিলো।
হ আৰু ভিটামিন চি নাথাকিলে দাতৰ হেৰি দাতৰ পৰা তেজ ওলাই। এইবিলাকতো খাব লাগে। আয়ু দিনো খাব লাগে, নহলে ডিঙি বেমাৰ হয় বুলি, গলৰ ৰোগ।
কলৰ ৰখ বুলি কয়
উম বলটিঙিটো খুলি যায়
খায় আৰু কি বুলি কয় আৰু কিছুমান খোজকাঢ়িব নোৱাৰে
হম হম
তেনেকুৱা হয় গতিকে আমাক খোৱা খাদ্য আমাক লাগিবই।
লাগিবৈ
হয়
শৰীৰৰ হাড় আৰু দাঁতৰ কাৰণটো বহুত প্ৰয়োজনীয় হ'ল কেল চিয়াম এইটো নাথাকিলেতো শৰীৰৰ হাড়
ঠিক কৈছে কেলচিয়ামটো সেইটো লাগে আৰু হাড়ৰ কাৰণে আৰু কোমৰৰ বিষৰ কাৰণে কিছুমানৰ গাঠিৰ বিষ কেলচিয়ামটো আমি খাবই লাগে টেবলেট
যিমান পাৰে মানুহে এই খেতি বাতি কৰি নিজে বনাই এই শাক পাচলিৰ পৰাই এই বিলাক বস্তু আহৰণ কৰিব লাগে।
এই আমি যদি ৰাস্তা নি কিবা বস্তু উপৰত নিৰ্ভৰ কৰি ল তেনেহলে এইটো আৰু অলপ অলপ বেয়া হৈ যায়
পাৰিলে নিজে অলপ চেষ্টা কৰিব লাগে আৰু ঘৰত জাগা থাকিলে আৰু নাথাকিলেতো তেনেকে বিলাহী, জলকীয়া
আজিকালিতো মানুহে মানুহে এ নিজৰ ঘৰৰ চাদ আছে যে চাদৰ ওপৰত সৰু সৰুকৈ চাওঁ খেতি বাতি কৰি থয়।
হয় বহুতে সেইটো বহুতে কৰে সেইটো খাই স্বাস্থ্যৰ কাৰণে সেইটো খা খাদ্য সেইটো চিষ্টেম পদ্ধতিটো বনাই দিছে সেইটো বহুতে।
উম
আৰু লাগে আমাক আ ৰাখিছোঁ তেনেহলে এতিয়া।
অ ঠিক আছে দিয়ক ৰাখিছোঁ।